হ হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' অ শুনিছা উ শুনা পাইছানে অ শুনা পাইছ নে
অ পাইছো পাইছো শুনা পাইছো
অ ক'ত আছা
এইয়া ঘৰ আজি আহা দেৰি মঞ্চল লাছ নহয় আজি ঘৰ অহা দেৰি এয়া ঘৰত সোমাইছোহি সপটাইম হৈছে আজি মাহেকৰ লাজ যে অলপ কাম থাকে বেছি আমাৰ সেইটো কাৰণে আব নাই
ভাল নহয়
ভালে ভালে
আছো আৰু মই আছোঁ
আচ্ছা
লৰা
লৰা সেইয়া পেহীয়েকৰ তাত আছেগৈ। হা আ
আহি পাইছাহে তাৰমানে
অ এই দহ মিনিট মান হৈছে আমাৰ কি হ'ল আমাৰ এই খিনিতে মানে এই চুৰ হ'ল মানুহৰ ঘৰত বনাই আছিলে ঘৰতে। তাৰ পিছতে চোৰ হ'ল সেইয়া ডিচকাচ কৰি বহি আছেো। হেল্ল গা ধুৱাই নাই থুবকেই অলপ দেৰিকে অলপ বহি লওঁ বোলো সেনেকুৱা কথা আৰু
উম, উম।
বাকী কিবা
মই আছোঁ এনেই ঘৰতে খোৱা বোৱা খালো চাহ তাহ খালো হে।
আচ্ছা।
কি কৰিবা দিন ভৰ সেয়া, কৰি মেলি এতিয়া অকমান সন্ধিয়া অকমান। বহি আছিলো টিভি চাই চাই, আকৌ এতিয়া ভাত বনাবলৈ হ'ব। বহ য়ে।
উম।
তোমাৰটো বনাবলৈ আছে?
আছে আছে মোৰ যে টেনচন হৈ যায় ৰাতিপুৱা মাতবাকে, কিয় কওকচোন? এতিয়া মানে গাত ধুম তাৰপাছত ল'ৰাক পঢ়াম তাৰপা ভাত বনাম, তাৰপা খোৱাই বোৱাই শুম, আকৌ ৰাতিপুৱা উঠি দৌৰিব লাগিব যে।
আকৌ যাবলৈ হৈয়ে
মোৰ মানে আগত চিন্তা লাগি যায়। ৰাতি শুৱা মাত্ৰকে টেনচনত চে মানে আগুৰি থোৱাৰ নিচিনা লাগে।
অ'।
মোৰ দিনটো কিলিয়াৰ নহয় জানে?
অ', দেওবাৰে বন্ধ থাকে নে?
অ', চান্দে অফ থাকে। চান্দে ভালকে শুম আৰু এ, উঠিলোঁ কাম বন কৰিলোঁ খালো বলো শুই যাওঁ, আকৌ শুলোঁ আকৌ খাওঁ উঠি, আকৌ শুওঁ এয়া কৰি থাকোঁ দিনটো।
হে সেইটো দিনহে শুৱা আৰু।
অ', সেইটো কাৰণে সেইটো দিন মানে ফু'ল এনজয় কৰো আৰু নিজৰ লাইফৰ লগত।
অহ ঠিকে আছে। অকণ ঘূৰিব ফুৰিবও যোৱা চাগৈ।
অ', ঘুৰিব যাও কিন্তু এইকেইদিন মানে কি হয়, এই গৰমৰ কাৰণে ওলাই যাব বৰ এটা মত নাযায়, কাপোৰ খিনি পিন্ধি মেলি। সেইকাৰণে ঘৰতে মানে এ, টাইম পাছ কৰি আছোঁ এইকেইদিন। এনে যাম ধৰি ল এই ল'ৰাক লৈতো ওলাই চুলাই যাব লগা হয় ন'। তাৰোটো মন যায় দিয়কচোন। ফুৰিব কৰিব মইতো এদিনহে সময় পাও, সেইটো কাৰণে। যাওঁ আগতেটো খুব গৈছিলোঁ চানডে, কিন্তু এতিয়া মানে চানডেটো অলপ মানে, মানে নিজৰ লগৰ লগত মানে ফুৰিব যোৱাটো কিবা ভাগৰুৱাৰ নিচিনা লাগে যে, নিজৰ লগতে মানে টাইম স্পেণ্ড কৰিব মন যায়। উম, খুব গৰম আজি যে বহুত বেছি। আজি বহুত বেছি, বহুত বেছি।
বহুত বেছি অ'।
বাকী আপোনাৰ, উম। বাকী আপোনাৰ, ল'ৰা ছোৱালী?
মোৰ এই ল'ৰা আজি সেয়া ইউনি টেষ্টৰ ৰিজাল্ট দিলে গ'লো স্কুললৈ, ৰিজাল্ট আনিলো।
অহ।
ছেকেণ্ড ডিভিচন হৈছে বাৰু।
আহ।
আনি সে আলহী আহিলে, খুৰী এজনী আহিছিলে। আহ ভাত চাত বনালো। খাই বৈ তাৰপাছতে কৰি মেলি এ, সন্ধিয়া সময়ত অকমান টিভিটো চাওঁ আৰু। বহি। ত' মই ফোন কৰিম বুলি ভাবি আছোঁ মোৰ আকৌ, এটাই ডিউটিলৈ যায় দিগদাৰ হয়।
নাই নাই এই দুদিন আপোনালৈ ফোন কৰা হোৱাও নাই যে, বেয়া লাগি আছে খবৰ চবৰো পোৱা নাই।
উ
আপুনি আহিছিলে নেকি? সেইদিনা মাজতে।
নাই, নাই, নাই যোৱা। যোৱাই নাই, নাই যোৱা নাই।
আচ্ছা, আচ্ছা কিবা মন্দিৰ যোৱা কথা শুনিছিলো।
মন্দিৰ মানে মাইথান, মাইথান গৈছিলো, কালি গৈছিলো।
কালি গৈছে। নে অ', অ'।
সিহঁতে নোসোমালে একেলগে গৈছিলো এ নাই নাই তালৈ যোৱা নাই ইয়াৰ পৰাই গৈছো। যোৱা
আচ্ছা, আচ্ছা। নাই মোক ফোন এটা কৰি পেলাই, আপুনি ফোন কৰিব পাৰে মই বেয়া নাপাওঁ। ব্যস্ততাটো চবেই থাকে ন' তাৰ মাজতে অকমান পাইমুলিয় ক কথা পাতিব পালে ভাল লাগে আৰু।
অ', সেইটোৱে।
সেইটোৱে বাকী আপোনাৰ
উটি যাই যে অকমান মানে সন্ধিয়া সময়ত কৰিব পাৰি আৰু।
অ', এইটো সময়ত ফ্ৰী থাকো তাৰমানে কি হয় তাতে থাকিলে মানে ভালকে ক্মফ'ৰ্টেবল হৈ কথা পাতিব অকণ দিগদাৰ। অলপ হেদেক থাকেতো সেইটো কাৰণে মই যিমান পাৰো সেনেকে ক সন্ধিয়ে কৰো মানে ফোন বিলাক।
অ', সন্ধিয়া আহি পেলাই অকমান বহি পাতিলেও ভাল লাগে আৰু।
উম, সেইটোৱে।
তেতৰ ল'ৰা সেই পেহীয়েকৰ ঘৰ পেহীকৰ ঘৰৰ ওচৰতে নেকি?
অ', এই আমাৰ ঘৰতে মানে একেটা বাউণ্ডেৰীতে। মানে পেহীয়ে আমাৰ কি বিয়া হৈছিলে তাৰপিছত ডাইভৰ্চ হ'ল, আমাৰ ইয়াতেই থাকে। চাই এক্সট্ৰাকে ঘৰ বনাই লৈছে বাৰু কিন্তু সেই একেটা বাউণ্ডেৰীতে। এ তাইে মমো আনিব দিলে আমাৰ ল'ৰা আৰু ভাগিন জনীৰ কাৰণে। সিহঁতে দুটা আকৌ ম'মো একেবাৰে প্ৰিয় আৰু। আছ মই আকৌবিলাক বেয়া পাওঁ ম'ম মই খাই পেলাই মই মানে ফুল ভতুৱা মানুহ ম যদি কোনোবাই ফ্ৰাইড ৰাইচ দিয়ে মই খাই দিম কিন্তু এই ম'ম' চ'ম' বিলাক মোৰ মানে ভাল নালাগে তাৰ পৰা সেয়া খাবলৈ মাতিলে যে সেয়া গ'ল। হে অহা যোৱা কৰি আছে আকৌ এই কঁঠালৰ যে মাজৰ অংশটো যে ভিতৰৰ সেইডাল কি বুলি কয় জানো সেইটো কিবা বনাব বোলে সেই তাতে গৈ পেলাই বহি আছে এতিয়া। কাৰেণ্টটো আহিলেহে মানে পঢ়াম যে গা পা ধুই কৰি তাৰপিছত মই আৰু তেতিয়া সন্ধিয়া মানে এনেই আহি পেলাই গা পা ধুই কিবা এটা বনাই দিওঁ এতিয়া ম'মো চ'ম' খালে যেতিয়া বনাই দিব লগা নাই যে সেইকাৰণে মই বোলো অকমান গৰম ইমান পৰিছে অলপ বহি লওঁ।
অ'।
এনেই ইমান দেৰি নহয় মোৰ চত তাৰ বজাত মই আহি যাওঁ আজি মানে মাহেকৰ ল'ৰা ছোৱালে অলপ মানে আমাৰ বিল চিলৰ কাম বিলাক থাকে যে। সেইকাৰণে অকমান দেৰি হৈ গ'ল।
এতিয়া গা পা ধুই আকৌ পোৱালি পঢ়াব লাগিব।
অ', পঢ়াই কৰি আকৌ ভাত বনোৱা, ভাত বনাই মই কোৱা নাই চোৱা আজৰি কৰি খোৱা। ৰাতিপুৱা উঠও মোৰ যে বেলেগ টেনচন কি কওঁ আপোনাক।
তাকেতো নগ নগলেও নহয়।
অ', সেইটোৱে বেলেগৰ আডাৰত কাম কৰিলে সেইটয়ে আৰু নিজৰ দোকান চোকান নিজৰ বিজনেচ থাকিলে নিজৰ মৰ্জি যিমান নহ'লেও।
অ'।
উপায় নাই আৰু সেনেকেই লাইফ চলি থাকিব আমাৰ।
অ', তেনেকেই চলিব লাগিব আৰু।
তাকে উম, আপোনাৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে নেকি সেইদিনা?
নহয়-নহয় আমাৰ ভাইটিৰ।
ভাইটিৰ।
আমাৰ ভাইটি বাৰ্থডে আছিলে অ', আমাৰ মানুহটোৰ পৰহিলেহে আছে।
অ' কালি আছিলে অ' মোক কৈছিল আপ নাৰ ভাইটিয়ে।
অ' আমাৰ পৰহিলে মানটোৰ বাৰ্থডে হয় আমি নাপাতো। এনেই চাকি তাকি জ্বলাই থৈ দিওঁ এতিয়া আৰু বয়সু হল।
অ' এই মন্দিৰ চন্দিৰ মানে কি হয় জানে শৰাই চৰাই চাকি তাকি জ্বলাব পাৰলে ভাল লাগে নিজৰ বাৰ্থডেটো মই এনিভাৰ্চাৰীটো মই আগতে পাতিছিলো এতিয়া পোৱালিৰ বাৰ্থডে মই আজিকালি থুংথাং কৰো তাৰ মানে কি সেইকেইটা পইচা মই মই ভাবো সেইকেইটা পইচা বাৰ্থডে পাৰ্টি এই এনেই মানে কষ্ট কৰি পেলাই খোৱাই বোৱাই শেষ কৰাতকে সেই পইচাটো পোৱাল নামতে জমা থৈব পেলে মই বেছি আজালি সেইটো ভাবো কাৰণ যেতিয়া পইচাৰ লগত দৌৰা হয় ন তেতিয়া বুজি পোৱা যায় ন। আচা মূল্যতো অ মন্দিৰৰ শৰাই দিম হেৰি দিন কেক এটা আনো দেই নানো বুলি নকওঁ। নিজৰ ঘৰ যিখিনি মানুহ সেইখিনি মানুহে ভাত খাই দিম বা ওচৰতে বাইদেউ ঘৰ আছে। আমাৰ নিজৰ পৰিয়ালটোৱে ধৰি লওক আহ প্ৰায় দহ পোন্ধৰটা মানুহ হৈয়ে যায় সেই পোন্ধৰটা মানুহে আমি ৰাতি এসাছ ভাত খাই দিওঁ তাৰপিছত আপুনাৰ সেই যিকেইটা পইচা বাৰ্থডে কাৰণে সেই কেইটা পইচা তাৰ কাৰণে সোণৰ বস্তু এটা বনাই থৈ দিওঁ আৰু। যোনিন যোনবাৰ ধৰি লওক সোণৰ বস্তুৰ কাৰণে বাজেট নিমিলে য জমা কৰো আৰু। ধৰি লওক চ সোণৰ বস্তুটো বহুত দাম ন। সেইটো কাৰণে মই সেনেকুৱা মানে আজিকালি ভাল পাও। নিজে মানে কৰ্ম কৰিব পইচা ঘটিব লোৱাৰ পৰা সেইটোহে মই ভাল পাওঁ বেছি।
উ, আমি লৰাটো অকমান হেৰি কৰো আৰু কেক
উম-উম,
ত সে মানুহেই মন্দিৰৰ মহাভয়ৰ ওচৰতে আছে চাকি তাকি জলাও ৰাতিপুৱা আকৌ ডিউটি থাকে যে মানুহটোৰ। ৰাতিপুৱা গৈ পেলাই সে চাকি তাকি জ্বলাই আহো আৰু তাপিছত তিতে গুচি যায় আৰু। সন্ধিয়া আৰু কিবা এটা আনি ভাত খা হৈ যায় সেইয়াই পাৰ্টি।
ঠিকে আছে।
অকণমান পাতিব লাগে আৰু কিবা এটা।
সেইটোৱে উম, এ সেয়া আমাৰ পটা পৰিয়াল মানে কি হয় ওচৰত নাই যে বাইদেউ ঘৰখন আছে, বদেউহঁতৰ চাৰি এতিয়া মানুহ আমাৰ ননন জনী আৰু নননজনী ছোৱালীজনী। তাৰ পিছত আমাৰ আগত মোৰ হাজবেণ্ডৰ ককাই এজনৰ মানে লগৰ এজন, সেইজনতো মানে আহিবই আৰু কমন আ আগত তেওঁক মাতিব নালাগে আৰু মানু ল'ৰা বাৰ্থডে বুলি ক'লে। আৰু ঘৰৰে আমাৰ আমি তিনটা আছো। মাহত পাপাহত আৰু সেনেকে মানে খাই থৈ দিওঁ আৰু। কেক-চেক কাতি।
থিকে আছে।
আহ আজিকালি কি জানে অ' পইচা পাতিতো পইচা পাতি আৰু। কাম কৰা মানুহৰ অভাৱৰ কাৰণে নোৱাৰি জানে। কাৰণ আমি ডিউটি যাও ন দুই তিন দিন ছুটি সেই বাৰ্থডে তৰ কাৰণে নোৱাৰি ম সেইটোয়েই।
উ
দুই তিনিদিন ছুটি লবও নোৱাৰো আকৌ কাম গালো পৰি থাকে। তাতে ঘৰখনো মানে আধাখননিয়াকে বনাই আছো সেইবিলও এটা তেলচন দিয়ক বনাই থাকিলে মানে পাতিবলৈ অশান্তি এটা লাগি থাকে না মানুহক। টো মাতিলে নহব ন কৰি পেলাই চবৰকে হেৰি কৰিব লাগিব আজিকালি কাম কৰা মানুহ ইমান হেৰি নক। কৰ আৰু কাম কৰা মানুহে কাম কৰা বিলাক আমাৰ হে হয়তটো
উম
সৰুতে কৰিছিলোঁ বহুতবাৰ এতিয়া নকৰা হ'লোঁ আৰু
ভগৱানে
সেইটোয়ে মই সেইটোয়ে বিচাৰো অ আমাৰ মায়েতো চাকি বন্তি মানে মন্দিৰত জ্বলাবই নিজৰ গোসাই ঘৰত প্ৰসাদ দিবই আমাক হওক লৰা হওক বা গিনজনী হওক সেনেকে দিবই তাৰপিছতে আমি নিজেও মন্দিৰ যাওঁ অ হয়তো মন্দিৰত কেতিয়াবা শৰাই দিব কোনোবা এবাৰ নোৱাৰিব বও পাৰিছো বাৰু সেইটো মিছা কথা নকওঁ মানে সেই সময় সুবিধা দিগদাৰ ন উম হৰাই দিয়া বুলি ক'লে দিনতটো লাগি যায় না চাকি জ্বলোৱা বুলি ক'লে ধক খাকি গছ জ্বলাই পেলাই কিছুমান কাম থাকে গুচি আহিব পাৰো সেইকাৰণে তেনেকুৱাও কৰিছো তাৰপিছতে একচুৱেলি আমাৰ ল'ৰা ব শিৱ পূজাই পাতিব লাগে কিন্তু মেইন কথা হ'ল শি পজা পাতিবলৈ অকমান দিগদাৰ মানে ঘৰত এতিয়া ঘৰটো বনাই হোৱা নাই যে সেইটো কাৰণে তাৰপিছত পাতিম আৰু অকমান মানে ঘৰটো কমপ্লিট হৈ আছে আৰু এতিয়া প্লাষ্টাৰ বা খিনি বাকী আছে তাৰ পিছত সেই ঘৰতে প্ৰত্যেক বছৰ এনেওঁ পাতিবই দিছে মানে তেওঁক চুৱওতে সেইটো কাৰণে পাতিম বুলি ভাবি বিৰাজ কৰোঁ
অ শিৱ পূজাতো পাতিব লাগে বাৰু
পাতিব লাগে ঘৰখনৰ কাৰণেও ভাল তাৰ নামত যেতিয়া কৈ থৈছে উম আপোনালোকৰ এই বেচেৰিয়া নহয় জানো আপোনালোকৰ
বেচেৰিয়া অ বে চে বনাই আছো ঘৰ আমি এতিয়া সেই ইয়াতে আছো মাজগাৱতে আছো
অ এটাছেয়াত আপোনাৰ এই খুৱনি বনোৱা কোনোবা মা মনো আছে নেকি
পুৰণি বনোৱা মানুহ মই নাজানিম যেই ভালকে মাৰ বাইদেউহতেহে জানিব অ
অ এনে জানিলে মোক আপুনি যদি কাৰোবাৰ পৰা খবৰ পায় তেনেকে ঘুৰিলে মেলিলে ক'বচোন হা মোক এই আমাৰ ল'ৰাৰো মানে খুৱনিখন বনাই থব লাগে মানে সেইটো কাৰণে
অ অ মই কম দিয়া এইে আমাৰ বাইদেউহঁতৰ বাইদেউ ভিনদেউৰ ঘৰ তাতে যে সহতে গম পাব মই ইমান মানে ইমান মানুহ চিনি নাপাওঁ আৰু
অ মই জন মতে সেইফালে আছে তাৰমানে সেইটো কাৰণে মই সুধিলো আপোনাক
অ অ হয় চাগে আছে চগে অ আৰু মানুটোও গম পাব বাৰু মানুটোও তাতে থাকা যে
অ সুধিবচোন আপুনি সুধি পেলাই জানা